অ, হেল্ল',
হেল্ল', অ, শুনিছা নে?
হয়- হয় শুনিছোঁ মোৰ মাততো শুনিছা নে?
অ, শুনিছোঁ -শুনিছোঁ কি কৰি আছা?
এয়া তোমাৰ এনেই বহি আছিলোঁ তুমি কি কৰিছা?
হয়-হয়। ময়ো এয়া তোমাৰ ভাত পানী খাই এনেই বহিয়ে আছো বাৰু তাকে খবৰ -খাতি কেনেকুৱা তোমাৰ?
খবৰ- খাতি ভালেই - ভালেই তোমাৰ ভালে নহয়?
অ, ভালে-ভালে অ। তাকে বোলো বহু দিন হ'ল তোমাল ফোন কৰা নাই আজি বোলোঁ এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তোমাল ফোন কৰিলোঁ মানে।
অ, কোৱাচোন?
অ, মানে বিষয়টো এনেকুৱা হ'ব এ আমি মানে ভাল সংগতি ল'ব লাগে নে -নে বেয়া সংগতি ল'ব লাগে? সেইটো ওপৰতে আমি কথা পাতো বুলি ভাবিছোঁ কেনেকুৱা হব বাৰু বিষয়টো?
অ, একদম ভাল বিষয় এটা লৈছা বাৰু দে তুমি আগবঢ়াচোন বাৰু।
হয়-হয় মানে এতিয়া আমি যদি ক'ব বিচাৰোঁ যে ভাল সংগতি নে বেয়া সংগতি আমি তেতিয়া আমি মই ভাবো যে আমি ভাল সংগতি ল'ব লাগে মানে তোমাৰ আমি ভাল বন্ধুৰ লগতহে থাকিব লাগে বুলি মই ভাবো।
হয় -হয়।
আমাৰ হিচাপটো এতিয়া বৰ্তমান যুগটো মানে আমাৰ এনেকুৱা যুগ হৈ গৈছে মানে মানুহৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা নিচিনা যুগ হৈ গৈছে গম পাইছানে?
হয়-হয়।
কিয়? সেই ক্ষেত্ৰত যদি তুমি এজন মানে ভাল বন্ধুৰ লগত নাথাকি যদি এজন বেয়া বন্ধুৰ লগত যদি থাকা নহয় তোমাৰ মানে জীৱনটো একদম অন্ধকাৰৰ দিশে গমন কৰিব বুলি মই ভাবো উহু, অহ, এতিয়া তুমি এটা কথা লক্ষ্যও কৰিবাচোন বিশেষকৈ তোমাৰ এই কলেজলৈ যোৱা ল'ৰা- ছোৱালী বোৰৰ কথা চিন্তা কৰিবাচোন মানে কি হয় তেওঁলোকে মানে একদম কলেজলৈ নতুনকৈ যায় তাৰ পিছত গৈ পেলাই মানে কি হয় নতুন - নতুন লগৰ লগ পায় আৰু যেতিয়া প্ৰথমে মানুহ লগ পাই তেতিয়া মানে ভাল নিচিনাই লাগে গম পাইছা। কিন্তু লাহে -লাহে যেতিয়া তেওঁলোকৰ লগত মানে কথা-বতৰা পতা হয় থকা হয় তেতিয়াহে আমি গম পাও যে তে- তেওঁ কেনেকুৱা এতিয়া আজিকালি যুগত কি হৈছে এই কিছুমান মানে ভাল ল'ৰা কি হয় মানে এতিয়া ধৰি লোৱা মানে বেলেগে মানে এতিয়া আমি লখিমপুৰৰ পৰা যেনিবা গুৱাহাটীত তেওঁ পঢ়িবলৈ গৈছে দেই উঠাৰ পৰা গুৱাহাটীত গৈ তেওঁ মানে এটা ৰুমত আছে ৰুমত থাকিব পেলাই তেওঁৰ লগৰ এজনো আছে কিন্তু লগৰ যোন মানে অলপ মানে হেৰি বেয়া মানে তেওঁলোকে তেওঁ মানে কিবা এনেকুৱা আহ, মদ্যপান জাতীয় কিবা বস্তু মানে তেওঁলোকে মানে সেৱন কৰে গম পাইছা।
অঁ
কিন্তু যেতিয়া সেই ভাল ল'ৰাজন যেতিয়া সেই বেয়া লৰাজনৰ লগত থাকিব তেতিয়া কি হব? সেই মানে বেয়া গুণ খিনি মানে সেই ভাল ল'ৰাজনৰ গাত সোমাই যোৱা নিচিনা হব মানে কি হব সেই বেয়া ল'ৰাটোৱে ক'ব যে এই অকমান খাই একো নহয় বুলি কৈ খুৱাই দিব। সেই ল'ৰাটোক ভাল লৰাটোক অঁ, তাৰ ফলত তেওঁ কি হব ভাল লৰাটো কি হব মানে তেওঁ বেয়া হৈ যাব আৰু তাৰ ফলত তোমাৰ সেই নিচাটো সোমাই যাব আৰু তাৰ ফলত কি হব পঢ়া শুনাৰ প্ৰতি মানে মন নাইকিয়া নিচিনা হৈ যাব গম পাইছা। সেই ক্ষেত্ৰত আচলতে মই ভাবো যে কি এইটো মানে এটা বহুত ডাঙৰ কথা হৈ গৈছে আজিকালিৰ দিনত কাৰণ আমি কি কৰিব লাগে। এনেকুৱা যদি কোনোবা মানে লগৰ পাওঁ সেই তে তেওঁলোকৰ পৰা মানে আতৰি আহিব লাগে বুলি মই ভাবো গম পাই চা অঁ, এতিয়া - এতিয়া এতিয়া তুমি এটা কথা লক্ষ্য কৰিবাচোন এই মানে তোমাৰ কিছুমান চুকা - চুকা লৰা ছোৱালীয়ে সদায় মানে ভাল ল'ৰাৰ লগতহে থাকে মানে এনেকুৱা একো নোখোৱা নোগোৱা তেওঁলোকৰ লগতহে থাকে মানে। আচলতে তেওঁলোক তেনেকুৱা মানুহৰ লগত থাকিলে ভাল, কিয়নো- যেতিয়া ভাল মানুহ যেতিয়া মানে ভাল বন্ধু যেতিয়া তিনিজন লগ খাব তেতিয়া। তেওঁলোকে ভাল কথা পাতিব যে কেনেদৰে তেওঁলোকে- জীৱনত আগবাঢ়ি যাব পাৰিব- কেনেদৰে তে তেওঁলোকে মানে পঢ়া শুনা কৰিব পাৰিব সেইবোৰ বিষয়ৰ ওপৰত কথা পাতিব গম পাইছা। কিন্তু মানে যদি এজন বেয়া বন্ধুৰ লগত মানে যদি আমি লগ হওঁ তেতিয়া কি হব বেয়া মানুহজনে ক'ব এ বৈ অকণমান বাইকখন লৈ অকণমান ফুৰি আহোগৈ অলপ কিবা এটা খাম মদকণ খাম। তেনেকে বুলি ক'ব গম পাইছা সেইটো এটা কিন্তু বহুত সেইটো এটা ব অ, বহুত বেয়া কথা। ক'বলৈ গ'লে গম পাইছানে আৰু আজিকালিৰ দিনত সেইটোতো প্ৰভাৱ কিমান বাঢ়ি গৈছে মানে আজিকালি যি এ তোমাৰ আধুনিক- তাৰ যি প্ৰভাৱ পৰিছে তাৰ ফলত আজ আজিকালি মানে আচলতে সেইটো বেছি আমি দেখা পাওঁ। কাৰণ এতিয়া চ মানে যি- মানুহবোৰে মানে ল'ৰা ছোৱালী বোৰে মানে সৰুতে বুজি নাপায় যে আচলতে সেইবাবে আচলতে। এই তেনে ধৰণৰ মানে কিছুমান। খাবলগিয়া বস্তু হওঁক নকৰিবলগীয়া কাম হওক তেনেকুৱা মানে কিছুমান কৰি পেলাই গম পাইছা।
হয়, হয়।
আচলতে এটা কথা কি হ'ল আমি এতিয়া ভাল বন্ধু বুলি। অ এতিয়া যেনিব এতিয়া ধৰি লোৱা তোমাৰ বন্ধুজন যেনিবা তোমাৰ কিবা এটা কাৰণত মানে তেওঁ মানে বেয়া হৈ গৈছে। কিবা বেয়া বস্তু খাইছে হওক বেয়া কাম কৰিছে। তেওঁক আমি কিন্তু মাছ ভাততে মানে তেওঁক তেনেকে এৰি থৈ আহিলে নহব আকৌ দেই। মানে কি। তেওঁ তেওঁক আমি বুজাব লাগিব যে তোমাৰ তুমি এনেকৈ এইবোৰ নাখাবা এইবোৰ খালে ভাল নহয়। মানে এইটো কাম নকৰিবা এইটো কাম কৰিলে ভাল নহয় আমি। সেই তেনেকুৱা কিছুমান মানে তেওঁক আমি সৎ পথলৈ আনিব পাৰিব লাগিব। আচলতে গম পাইছা সেই কথাটো। ওপৰত আমি মানে বিশেষকৈ গুৰুত্ব দিব লাগে আৰু আজিকালি যি দিনত মানে কিছুমান মানে। এ এনেকুৱা মানুহ থাকে যে ই বেয়া হৈছে হক মোৰনো কি দৰকাৰ। তেনেকে বুলি কৈ পেলাই মানে কিছুমান মানুহ গুচি আহে। সেইবোৰ আচলতে বহুত বেয়া কথা কাৰণ ভাল বন্ধু বুলি এ। ভাল বন্ধু বুলি আমি তেতিয়াহে ক ক'ব পাৰিম যেতিয়া মানে তোমাৰ। অ সুখ দুখৰ পৰা ধৰি লৈ তোমাৰ ভাল বেয়া সকলো সময়তে লগত থাকিব গম পাইছা।
হয়, হয় তুমি একদম সচা কথা কৈছা এতিয়া বৰ্তমান যুগত আমি এ বিলাক মানে অসুবিধা খুব দেখিছো এতিয়া মানে কি হৈছে আমাৰ যিবিলাক নতুন ল'ৰা ছো ছোৱালী তেওঁলোকৰ কি হৈছে বহুতো ল'ৰা ছোৱালী এনেকুৱা আছে যি মানে বেয়া ল'ৰা ছোৱালী কি হৈছে ভাল সংগত থাকি ভাল হৈ গৈছে আকৌ এনেকুৱা কিছুমান বহুত ল'ৰা ছোৱালীয়ে আছিলে যিবিলাক মানে ভাল আছিলে আহ আগতে তোমাৰ ভাল আছিলে কিন্তু বৰ্ত বৰ্তমান তোমাৰ সেই বেয়া সংগৰ লগত পৰি পৰি বহুত বেয়া হৈ গৈছে এতিয়া সেই ক্ষেত্ৰ ত মই মানে তোমাক এটা উদাহৰণ দিবলৈ বিচাৰিছো মানে আমাৰ ঘৰৰ ওচৰত এজন ল'ৰা আছিলে সেই ল'ৰাজন কি তোমাৰ সৰুৰ পৰাই মানে তেওঁৰ পঢ়াত বৰ গেধা আছিলে তেওঁৰ মানে ধৰা পঢ়া শুনাত বৰকৈ মন নবহে তেওঁ এনি টাইম ঘূৰি ফুৰিবলৈ বিচাৰে কিন্তু তেওঁক যেতিয়া মাক দেউতাকে তোমাৰ এ হোষ্টেলত থলে বা তোমাৰ পঢ়িবলে এখন স্কুললৈ পঠিয়াই দিলে তেওঁ কি হল সেই হোষ্টেলত মানে দুজন লগৰীয়া লগ পালে। যি দুজন মানে পঢ়াত খুব চোকাৰ লগতে কি হৈছিলে অকল তোমাৰ পঢ়াৰ কথা পাতে বা ভাল কথা আলোচনা কৰে সেই তেনেকুৱা সেই ল'ৰাটোৱে যেতিয়া কি হ'ল তেওঁ গাঁৱত যেতিয়া আছিলে গাঁৱৰ সেই বেয়া সংগৰ পৰা যেতিয়া আঁতৰি গ'ল সেই উম হোষ্টেলত থকা যেতিয়া লৰা দুজন লগৰীয়া লগ পালে তেওঁ কি হল সেই কথা খিনি মানে বুজি পালে যে আচলতে এ এওঁলোক যে ইমান ভাল মইনো কিয় ভাল নহয়। মই অকল ঘূৰি ফুৰিবলৈ কেলে বিচাৰো! তেওঁ সেই কথাটো উপলব্ধ কৰিলে তেতিয়া তেওঁ বুজি পালে যে- আচলতে মই ইমান বেয়া আছিলো এতিয়া এওঁলোকৰ পৰা কিবা এটা শিকিম তেতিয়া তেওঁ মানে কি হ'ল সেই লগৰীয়া দুজন যে বনালে সেই লগৰীয়া কেইজনৰ পৰা কিছু কথা মানে শিকিলে। তেওঁ মানে এনেকুৱা ধৰণৰ কিছুমান কথা তেওঁলোকৰ পৰা জানিলে ধৰা। তেওঁ সে মানে সুধিলে তোমালোকে পঢ়া শুনা কেনেকৈ কৰা বা পঢ়া শুনা এনেকুৱা টাইম টেবুল কি তেওঁলোকে যেতিয়া তিনিওজনে বহি হাঁহি ধেমালিৰে কথাবোৰ আলোচনা কৰিলে এতিয়া মানে কি হৈছে সেই ল'ৰা জন কিন্তু একদম আগতে যেনুকা আছিলে তাৰ সম্পূৰ্ণ বিপৰীত হৈ পৰিলে সেই ল'ৰা জন এতিয়া তোমাৰ অ মেট্ৰিকো পাছ কৰিলে হায়াৰ ছেকেণ্ডৰী পৰীক্ষা দিলে তেওঁ কিন্তু এতিয়াও কি হৈছে আমি বহুতো লৰা ছোৱালী দেখো যে হাই ছেকেণ্ডৰী পৰীক্ষা দিয়াৰ পিছত তেওঁলোকে মানে প্ৰায় ভাগ ল'ৰা ছোৱালী বেয়া দিশলৈ গতি - গতি কৰে কিন্তু সেই ল'ৰাজন কি হৈছে দিনক দিনে ভালৰ ফালেহে গৈ আছে। এতিয়া তেওঁ কি কৰে- এ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ঘৰলৈ আহিলে যদিও বেলেগ ল'ৰা ছোৱালী নিচিনাকৈ মই মতালি কৰি বাহিৰত ঘূৰি নুফ ফুৰে, তেওঁ ঘৰতে থাকে ঘৰত মাক দেউতাকক কামত সহায় কৰি দিয়ে বা তে- তিয়া তেওঁৰ আজৰি থাকে তেতিয়া তেওঁ কিছুমান বাহিৰা কিতাপ পঢ়ে বাহিৰা কথা কিছুমান বুজি পায়। সেই ক্ষেত্ৰত তুমি চোৱা এজন ইমান বেয়া ল'ৰা কি হল ভাল সংগত - থাকি ভাল হৈ গুচি গ'ল, সেই ক্ষেত্ৰত কিন্তু আমাৰ ওচ ওচৰৰে আৰু এজন ল'ৰা এনেকুৱা এটা উদাহৰণ তুমি শুনিলে ভয় খাই যাবা। সেই ল'ৰাজন কি হল তোমাৰ সৰুৰ পৰাই পঢ়াত খুব চোকা মেধাৱী ছাত্ ত্ৰ আচলতে, তেওঁ পঢ়া শুনাত - ইমানে ভাল আছিলে তেওঁ মানে কি হৈছিলে গোটেই ৰাজ্য ভিত ক্তিত এটা পৰীক্ষা দিছিলে তাত তেওঁ সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিলে, কিন্তু - কি হ'ল তেওঁ যেতিয়া তোমাৰ মেট্ৰিক পৰীক্ষাত পাছ কৰিলে, তাৰপিছত - মানে কি কৰিলে মাক দেউতাকে তেওঁক এটা মোবাইল কিনি দিলে মোবাইল কিনি দি কি কৰিলে - আহ তেওঁ যিখিনি আমাৰ গাঁৱত কিছুমান মানে এনেকুৱা ল'ৰা ছোৱালী আছে যিয়ে তোমাক অকল - আহ বেলেগ ল'ৰা ছোৱালীক মানে বেয়া কৰিবলৈ বিচাৰি থাকে, এতিয়া মানে কি হল - সেই ল'ৰাটো আচলতে সেই বেয়া ল'ৰা ছোৱালী কেইটাৰ কবলত পৰিলে। তাৰপিছত তোমাৰ কি হ'ল আৰু মেট্ৰিক পাছ কৰিলে হাই - ছেকেণ্ডেৰী পৰীক্ষাত মানে নামভৰ্তি কৰিলে, ল'ৰা ডাঙৰ হল আৰু তেনেকোৱা অনুভৱ হল তাৰপিছত সেই লগৰ - যি কিটা লগৰীয়া বনালে তেওঁলোক আচলতে পঢ়া শুনা নাই তেওঁলোক - ৰ মানে তেওঁলোক ধৰা ক্লাছ টেন মানতে পঢ়া - শুনাই এৰি তেওঁলোকে সেই হাজিৰা কৰি কৰি তোমাৰ বাইক এখন ললে মাক দেউতাকক - ধমকি চমকি দি বাইক এখন ললে তাৰপিছত তোমাৰ দিনতো সেই বাইক - সেইখন লৈ ঘূৰি ফুৰে তাৰ পিছত যেতিয়া সেই ল'ৰাটোৱে - সিহঁতক লগ পালে তোমাৰ সেই সি সিও মানে দিনটো ঘূৰি ফুৰিবলৈ ললে -
হয়।
তোমাৰ অ মোবাইলটো লৈ ঘূৰিব বাইক লৈ ঘূৰিব একদম ভিডিঅ' চিডিঅ' বনাই মানে - সিহঁতৰ সেইটো মানে একদম এনজয়মেণ্ট বুলি ভাবি পুৰা ঘূৰি ফুৰে। তাৰপিছত তেতিয়া কি হ'ল দিনে দিনে তোমাৰ ইলেভেনৰ পৰা সেই টুৱেলভ - পালেগে তেতিয়া আৰু সি ডাঙৰ বুলি অনুভৱ কৰিলে সি কি কৰিলে সেই ল'ৰা কেইটাৰ লগত ৰা - তি ৰাতি ঘূৰিবলৈ ললে, প্ৰথম প্ৰথম দিনত ঘূৰি আছিলে সেই - খিনিলেকে মানে ঠিকেই আছিলে, তাৰ পিছত যেতিয়াই সি সিহঁতৰ লগত ৰাতিও ঘুৰিবলৈ ললে - তেতিয়া মানে কি হল সেই ল'ৰাকেইটাই মাদক দ্ৰব্য সেৱন কৰে বা তেওঁলোকে বৰ মাৰা ত্মক কিছুমান নিচাযুক্ত সামগ্ৰী সেৱন কৰে, তেওঁলোকে ধৰা মদ খাই, ভাং খাই - আৰু এটা যি আমাৰ মাৰাত্মক বস্তু আমাৰ ড্ৰাগছ সেইটো তেওঁলোকে সেৱন কৰে। তাৰ পিছত সেই কি হল লৰাটো তোমাৰ সিহঁতৰ লগত যেতিয়া ঘূৰিবলৈ ললে এদিন মানে কি হ'ল লগৰ এটাৰ বাৰ্থডে তেওঁলোকে গ'ল গৈ পেলাই কি হ'ল বাকী গো গোটেইকেইটা তোমাৰ মানে মদ চদ খাই একদম মাতাল হৈ আছে তাৰ পিছত সেই লগৰটোক ক'লে তৌ খা একো নহয় এদিন খালে একো নহয় তেনেকৈ মানে তাক তোমাৰ খুৱাই দিলে তাৰ পিছত কি হ'ল সিহঁতে যে সেই মদটো খালে খোৱাৰ পিছত কি হ'ল সিহঁতৰ সেই ধেমালি ধেমালিতে কি হল তৰ্কা তৰ্কি লাগিলে। তৰ্কা তৰ্কি লাগি তোমাৰ কি হল সিহঁতৰ লাষ্ট - মানে এখন ভীষণ কাজিয়া আৰু, তেওঁলোকে ধৰা এই - অ এ এনেকে ধৰা জুই চুই ধৰি তেওঁলোকে প্ৰথম এনজয় - কৰি আছিলে গান চান লগাই তাৰপিছত যেতিয়া তেওঁলোকৰ - সেই উ তৰ্কাতৰ্কি গৈ এখন ডাঙৰ কাজিয়া হল, যিটো ল'ৰা তোমাৰ কি হয় - প্ৰথম যেতিয়া পঢ়াত চোকা আছিলে বুলি কৈছো সেই -
অ হয়
হয় শুনিছানে
হয় হয়
তাৰ পিছত যেতিয়া তোমাৰ সেই ল'ৰাটো মানে সিহঁতৰ লগত ঘুৰিবলৈ ললে তেতিয়া কি হ'ল তোমাৰ সেই ল'ৰাটো কি হল এই সিহঁত ৰ হাতত মানে মৃত্যু মুখত পৰিলে সিহঁতৰ ইমানে খং উঠিলে যে ল'ৰাটোৱে তৰ্কাতৰ্কি কৰিলে যে তই মোক কিয় খোৱালি এইবিলাক ঘৰত মোক মাহঁতে গালি দিব বা মা দেউতাহঁতে গম পালে কষ্ট পাব তেতিয়া কি হল সিহঁতে মানে খং উঠাত কি কৰিলে কাষতে দুডাল ৰদ পৰি আছিলে সেই ৰদ দুডালে মানে তাৰ মূৰত মাৰি লৰাটোক মাৰি পেলাল সেইটো আচলতে চোৱা বেয়া সংগৰ লগত থকা আচলতে সেইটো এটা কিমান বিপদজনক খং মানে ঘটনা ঘটি গল সেই ক্ষেত্ৰত আমি এইবিলাক আচলতে অ আজিকালি যি ল'ৰা ছোৱালী তেওঁলোকক বুজাব লাগে যে তোমালোকে বেয়া সংগৰ লগত নাথাকিবা এনেকোৱা তেনেকোৱা এতিয়া বাৰু সেই ঘটনাটো যে ঘটিলে সেই ল'ৰাটো আও মৰণে মৰিলে তোমাৰ সি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিলেহেতেনহে বা তেওঁৰ ভৱিষ্যতটো আগবাঢ়ি আহিহে আছিলে কিন্তু কি হ'ল যে যেতিয়া বেয়া সংগৰ লগত ঘূৰিলে তাৰ এনে আমৰণে মৃত্যু ঘটিলে এতিয়া সেই ক্ষেত্ৰ ত চোৱা যিজন একেখন গাঁৱৰে এজন ল'ৰা বেয়া দিশত পৰা কি হ'ল দিনক দিনে ভাল দিশত খেতি কৰি এতিয়া ডাঙৰ চাকৰি কৰি আছে এতিয়া আনজন ল'ৰা কি হল সৰুৰ পৰা পঢ়া শুনাত চোকা সৰুৰ পৰা ভাল স্বভাৱৰ লোকজন কি হল যেতিয়া বেয়া সংগৰ কবলত পৰিলে তেওঁ মানে কি হল আমৰণে মৃত্যু ঘটিলে সেই ক্ষেত্ৰত আমি লক্ষ্য কৰিব লাগে যে আচলতে আমি ভাল সংগ লোৱা উচিত নে বেয়া সংগ লোৱা উচিত এই কথাখিনি যে এতিয়া আমি আলোচনা কৰি আছো সেইখিনি কিন্তু আমাৰ মাজত মাজতে যদি সীমাবদ্ধ কৰি ৰাখো এই সমাজত যিটো ভাল সংগ আৰু বেয়া সংগৰ প্ৰভাৱ সেইটো কিন্তু ভাল নহব এই কথাখিনিত তুমিও চেষ্টা কৰিবা যে তোমাৰ ঘৰৰ ওচৰত যিমান ল'ৰা ছোৱালী আছে সিহঁতক তুমি যদি বেয়া সংগৰ লগত ঘুৰা দেখা তেনেহলে তুমিও বুজাবলৈ চেষ্টা কৰিম বা ময়ো চেষ্টা কৰিম নহলে কি হব আমাৰ যি টো নৱপ্ৰজন্মৰ ভৱিষ্যত সেইটো দিনক দিনে অন্ধকাৰৰ ফালে গতি কৰি আছে সেই ক্ষেত্ৰত ধৰা আমি কিছুমান এনেকুৱা কাম কৰিব লাগিব যাতে সিহঁতে এই বেয়া সংগৰ পৰা দূৰত থাকে এ আচলতে কথাবোৰ এনোক